হেল্ল'? অ' কোৱা। কি কৰিছা?
এ এনেই ওলাই আছোঁ ঘৰৰ পৰা অলপ। তুমি?
মই এয়া ঘৰৰ পৰা এনেই অকন আগফালে বহি আছোঁ আৰু। ঘৰৰ ওচৰতে আছোঁ বাৰু।
উম, ভাত-চাত খালানে নাই পিছে?
ভাত-চাত খালোঁ দিয়া। তুমি খালা?
অ' এ নাই। বনাই আছে, খামহে।
অ' ঠিকে আছে। আজি ইমানটা দেৰি হৈ গ'ল যে?
নাই, এ বনোৱা অলপ দেৰি হৈছে যে। দেউতা এফালে ক'ৰবালৈ গৈছিলে। এটা আহোতে দেৰি হ'ল যে, সেইকাৰণে মায়ে অক ক'লে দেৰিকে বনাই সেইকাৰণে দেৰিকে বনাই আছে আ
ঠিকে আছে দিয়া হেৰি শুনাচোন তোমাক কথা এটা সুধো বুলি ভাবিলো। তোমাৰ তুমিতো মানে আগতে শ্বেয়াৰ বজাৰৰ বিষয়ে অলপতো জানা, কৰিছাতো।
অ' কৰিছিলোঁ - কৰিছিলোঁ। আজি এক বছৰ, দেৰ বছৰ আগতে মানে মই এই কামটো কৰি আছিলোঁ ব- বাৰু। মানে এতিয়া মানে ইমান কৰা নাই আজিকালি।
অ' তুমি মোক অলপ-চলপ হ'লেও মানে তাৰ বিষয়ে অলপ জ্ঞান দিব পাৰিবা নেকি?
মানে এইটো কাম মই এতিয়া কিয় কৰা নাই জানা? বৰ্তমান মানে গভমেন্টে মানে টেক্সটো বেছি লৈ আছে ম মানে যোনবিলাক হেৰি এইবিলাক কাম কৰি আছে যে এইবিলাক মানে তোমাৰ থাৰ্টি পাৰ্চেণৰ শতাংশৰ ওপৰৰ মানে টেক্সটোৱে লৈ লয়। তোমাৰ মানে প্ৰফি একো নাথাকেই লাষ্টত, গৈ ছৈ।
অ' - অ' হয় নেকি?
এতিয়া তুমি যদি বেছি- বেছি এটা যদি তুমি কেপি টেল এটা ভৰাব পাৰা
উম।
তেতিয়ালে মানে তোমাৰ কি হয় জানা? এইটো তেতিয়া মানে তোমাৰ সেই টেক্সটো দিওঁ মানে তোমাৰ কাৰণে এটা মানে অ' যথেষ- যথেষ্ট পৰিমাণৰ মানে এটা মানে প্ৰফিট থাকি যায় লাষ্টত।
হয় নেকি?
অ' আৰু তুমি যদি কম পৰিমাণে কৰিম বুলি ভাবিছা মানে, ইমানটা প- লাভ নহ'ব মানে, কম পৰিমাণে যদি কৰা পিছলৈ।
অ' মানে চোৱাচোন, এতিয়া ধৰা এটা ধৰা মানে মই নতুনকে কৰিম আৰু এটা বে গেনাৰ নিচিনাকে মই যদি কৰিবলৈ যাওঁ, প্ৰথম মানে মই কেনেকুৱা - কেনেকুৱা ষ্টেপবোৰ কৰিলে মানে মোৰ কাৰণে অলপ ভাল হ'ব?
মানে তুমি প্ৰথমে যদি এইটো কাম কৰিব যোৱা, তোমাৰ মানে ষ্টক মা- ষ্টকবজাৰৰ বিষয়ে যেতিয়া এইবিলাক জা জানিব বিচৰা তুমি মানে প্ৰথমে কি কৰিব লাগিব জানা তুমি প্ৰথমে যোনটো মানে মূলধন থাকে সেইটো লগাই দিব নালাগিব।
অ',
মানে এইবিলাকৰ ওপৰত মানে বহুত হেৰি মানে বস্তু থাকেতো মানে তুমি বজাৰখন তুমি বহুত পৰ্যবেক্ষণ কৰিব লাগিব, মানে কেনেকুৱা চলি আছে তুমি মানে এক দুই মাহ যদি ইয়াৰ ওপৰত যদি তুমি মানে হেৰি কৰা মানে পৰীক্ষা চৰীক্ষা কৰি লোৱা মানে এইটো বস্তুতটো মানে দামটো পিছলৈ বাঢ়িব নাই যদি কমি যায় পিছত তোমাৰ আকো লোকচানো হৈ যাব।
অ',
যেতি বাঢ়ে তেতিয়াহে তোমাৰ প্ৰফিট হ'ব ধৰ।
মানে চোৱাচোন এনে কথাটো চাব গ'লে মানে এইটো বিষয়ে মানে অকন মই অধ্যয়ন কৰিব লাগিব ন অ',
অ', অধ্যয়ন কৰি লোৱাৰ পিছতে তুমি যদি কৰা তোমাৰ মানে এইটো ৰিস্ক নাথাকিব এইটো তোমাৰ মানে, এইটো কি হয় জান না তুমি যদি নজনাকৈ কৰা সেইটো তোমাৰা ফুল ৰিস্ক হ'ব মানে সম্পূৰ্ণ ৰিস্ক তোমাৰ ওপতে আহিব। আৰু তুমি যদি শিকি মেলি কৰা সেইটো মানে এইটো তোমাৰ শিক এইটো ৰিস্ক নহয় আৰু এইটো তোমাৰ মানে হেৰি ইনভেষ্টমেণ্ট হৈ যায় মানে, কি কয় এইটো এ মানে জানি শুনি জানি শুনি নহয় কি আছিলে মানে মই এতিয়া পাহৰিছো বহুত দিন কৰা নাইতো।
উম, উম, উম,
মানে এইটো তোমাৰ মানে হেৰি কি আছিল পঢ়িশুনি কৰা কাম বুলি কয় যে।
অ', হয়, হয়, মানে ধৰা পঢ়িশুনি কৰিলে ধৰা মানে মোৰ একো টেনশ্যন নাথাকে মানে চব বস্তুৰ যেতিয়া মই জ্ঞানটো লৈ ল'ম। তাৰ পিছতো মোৰ একো টেনচন নাই আৰু ন'?
অ', মানে তুমি যেতিয়া এনেকে কৰিব যোৱা তেতিয়া হ'লে তোমাৰ কি হব জানা বহুত মানে তোমাৰ ৰিস্কটো মানে টা টুৱেন্টি ফাইভ বা নাএন্টি পাৰছেন্ত কমি যায় ৰিস্কত টেন পাৰছেন্ত এটা থাকে মানে লাকৰ ওৰত ডিপেণ্ড কৰে ন কেতিয়াবা।
অ', অ, অ,
মানে তোমাৰ ধৰ তুমি যিমানে পোৱা তোমাৰতো লাকটো অকণমান লাগিব এইটো ওপৰত
সেইটোতো হয় বাৰু
সেইটোৱে মানে লাভটো হ'লেও তোমাৰ প্ৰফিতটো হ'ব। আৰু তোমাৰ যদি পঢ়ি, মানে অধ্যয়ন কৰি লোৱা তেতিয়াও তোমাৰ মানে বেছি ভাল এইটো কামৰ ওপৰত বুজিছা।
অ', তুমি কি অধ্যয়ন কৰি পেলাই কৰিছিলা নেকি তুমি যেতিয়া কৰিছিলা?
মই মানে প্ৰথমে দুই বছৰ অধ্যয়ন কৰিছিলো তাৰ পিছতে মানে মই এইটো কাম আৰম্ভ কৰিছ
অ', ভালেখিনি সময় মানে তুমি এইটোৰ বিষয়ে মানে অলপ অধ্যয়ন কৰিছা ন'?
অ', মানে যিহেতু তোমাৰ মানে নিজৰ মূলধন লগাব লাগিব সেইকাৰণে মানে অধ্যয়ন কৰি ল'লে বেছি ভাল হয়।
সেইটোতো আৰু হয়, কাৰণ এতিয়া যদি অধ্যয়ন নক কৰাকে যদি মই তোমাৰ ধৰা, যথেষ্ট বেছি পৰিমাণে যদি মই এতিয়া পইচা লগাম মোৰ যদি গুচি যায়। সেইটো হলেটো মোৰ পিছত বহুত লোকচান হৈ যাব।
সেইটোয়ে তুমি যদি যেতিয়া অধ্যয়ন কৰি লগোৱা তোমাৰ মানে এটা নিজৰ ওপৰতে ভৰসা টাইপ তে যেতিয়া মোৰ এইটো বস্তু ইয়াৰ ওপৰত নাযায় কাৰণ এইটো মই চাই লৈছো কাৰণ এইটো মতে প্ৰতি বছৰে গৈ আছে বা এইটো মতে হৈ আছে এইটো মতেই যাবই কাৰণ তুমি যদি প চাই লোৱা মানে দশ বছৰ পাঁচ বছৰ যদি তুমি যিটো যোনটো মানে হেৰি থাকে ডাটাবিলাক থাকে সেইটো ওপৰত যদি অধ্যয়ন কৰি লোৱা তেতিয়া তোমাৰ মানে হেৰিটো নাথাকে ইমান।
উম, সেইটোতো বাৰু হয়, তোমাৰ কথাটো মই মানে ধৰিব পাৰিছোঁ, মই ভাবিছো সে কাৰণ এইটো চাওঁ মানে মই কি হয় এতিয়া মই বৰ্তমানটো মই বেংকিঙৰ হেৰি কৰি আছিলো বুজিছা। মানে ধৰা, মই বেংকিঙৰ মানে যোনবোৰ ধৰা ফাণ্ডৰ ওপৰত মান মই ইনভেষ্ট কৰি আছোঁ এতিয়া
ত' মানে কি হয় জানা বেংকিঙৰ ওপৰত কলে তোমাৰ প্ৰফিটটো বেছি হ'ব।
কাৰণ মানে মইও এতিয়া সেইটো কাৰণে মোৰ সেইটোৰ ওপৰত বাৰু মোৰ ভালে খিনি জ্ঞান আছে কাৰণ এতিয়া মই ব্লুুথ থিফ ফাণ্ডত মানে মই এতিয়া তাতে ধৰা তোমাৰ এছ আই পি কৰি থোৱা আছে। মই মানে তাতে কৰি থৈছোঁ সেইটো ফালৰ পৰা মই জানো বাৰু বেংকৰ কাৰণ মই তাতে মোৰ যথেষ্ঠ দিনো হৈছে মই ছয় বছৰ মান হৈছে তাতে কৰি থকা কিন্তু মানে অলপ চাই চাইছো মানে মই শেয়াৰ বজাৰৰ বিষয়ে অকন মান নলেজটো লাগিছিল, সেইকাৰণে তোমাক মানে সুধিলো বহুত খিনি কথা এতিয়া গম পালো মানে এতিয়া মই তোমাৰ কথাটো শুনি মোৰ এনেকুৱা লাগিছে যে মই ধৰা ভালে খিনি সময় মূৰৰ অধ্যয়ন কৰিব লাগিব শ্বেয়াৰ বজাৰৰ ওপৰত, মানে মই এইটো অনলাইনত মই বহুতখিনি বিজ্ঞাপন পাইছো বাৰু মই তাৰক চালো কিন্তু ধৰা এবাৰ নিজে যোনটো তোমাৰ পৰা মানে মই গম পাম ন' চাই ল'ম সেইটো মানে মোৰ অকণমান বেছি সহায় হ'ব বুলি ভাবিলো মানে সেইটো ভাবে তোমাক মানে ফোন এটা কৰিলোঁ মই
অ' মানে এইটো কি হয় তুমি যদি বেংকিঙৰ ওপৰত কামটো কৰিব যোৱা কাৰণ বেংকিঙটো মানে চাওঁক সদায় মানে বেংকতো পইচা জমা কৰিবই। অ', আৰু এইটো মানে বেংকিঙৰ ওপৰত কৰিলে তোমাৰ মানে ৰিক্সটো যদিও তুমি প্ৰথম আৰম্ভণি কৰিম বুলি ভাবিছা, তেতিয়া তুমি মানে প্ৰথমে বেংকিঙৰ ওপৰতে কৰা, কাৰণ বেংকিঙৰ ওপৰত কৰিলে আগন্তু দিনতো মানে বেংকিং চলিয়ে থাকিব। মানে যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে বেংক থাকিবই। তোমাৰ ধৰা আজি লছ হৈছে আকৌ একবছৰ দুই বছৰ পিছত সেই লষ্ট টো ৰিকভাৰো হৈ যাব। এইকাৰণে তুমি যদি বেংকিঙৰ ওপৰত কৰিব যোৱা তোমাৰ মানে প্ৰফিটটো-প্ৰফিটটো বেছি হ'ব বুলি ক'ব নাযাওঁ কাৰণ টো মানে বেংকিংৰ ওপৰত তোমাৰ মানে লাহে-লাহে প্ৰফিটো হয়, কিন্তু মানে লষ্ট হোৱাৰ চাঞ্চ টো বহুত কম। কম থাকে।
অ', মানে তোমাৰ লছো হোৱা চান্স থাকে যদি ধৰা নতুন মানুহ কিছুমান নজনাকে লগাই দিয়ে লচো হব তোমাৰ যেনেকে তুমি জানা নাই সেইটো মই মানে ভালকে নাজানোঁ, তুমি চোৱা তিনটা মানে তেনেকে থাকে ন? লাৰ্য কেপ, স্মল কেপ জোনটো মিদ কেপ তেনেকে থাকে, বহুত এনকা মানুহ মানে মই নিজৰ এতিয়া মই যোনখিনি কৰি আছোঁ, সেইখিনৰ দিনৰ ভিতৰত মানে মই বহুত এনেকুৱা মানুহ মানুহ পাইছোঁ, যোনবোৰ মানুহে মানে তোমাৰ স্মল কেপ বা মিড কেপত এনেকুৱাত মানে নিজৰ যোনটো মূলধন থাকে সেইটো লগাই পেলাই মানে কাৰণ এতিয়া চোৱা সেইকেইটা কোম্পানী হ'ল মানে সেইকেইটা যোন কেইটা মানে ফান এ সেখিনি ফান মানে উঠা নমা বহুত কৰে যোনকেইটা মানে স্মল আৰু মিড কেপ হয়, সেইকেইটা মানে উঠা নমা বহুত কৰে, ত' সেইটো কাৰণে মানে তাতে প্ৰফিতটো বেছি হয় কিন্তু তাতে মানে ঘপকে উঠি গ'লে আৰু ঘপকে নামি দিয়ে মানে সেইটো কাৰণে অলপ ভয় থাকে এতিয়া চোৱা এনেকুৱা কিছুমান মানুহ থাকে যোনবিলাক মানে পঞ্চাশ হাজাৰ টকা তাতে তোমাৰ মই কিন্তু প্ৰথমতে সিহঁতৰ কিন্তু পিছৰ বছৰত পিছৰ বছৰত ঘৰতে মানে তোমাৰ তি হাজাৰ বিশ হাজাৰ টকা হয় যদি মানে সেইটোক ওলাই দিয়ে, সেইটো কাৰণে সিহঁতৰ মানে বহুত লোকচান হয়। কিন্তু লাৰ্জ কেপৰ ক্ষেত্ৰ সেইটো নহয় কিন্তু দেই, সেইটো মই যোন কেইদিন পাই আছোঁ। মোৰ এনেকুৱা লছ এনেকে আজিলৈকে হোৱা নাই। আৰু তোমাৰ যোৱাটো যোনটো মানে বছৰ হিচাপে আমি আগৰ খিনি চাই আহিছোঁ, তাৰ হিচাপে মানে টুৱেলভ মানে তোমাৰ দোয়া ধৰা, বাৰঃ পাৰ্চেনট আমাৰ মানে ৰিটান দিয়ে বাৰঃ পাৰ্চেনত হিচাপত ৰিটান দিয়ে মানে। এ
বুলি ভাবিছা, তোমাৰ ধৰ্যটো মেইন। ধৈয্যটো যি তোমাৰ আছে তেতিয়া হ'লে তোমাৰ এইটোত তুমি বহুত মানে প্ৰফিটটো উলিয়াব পাৰিবা, যিহেতু তোমাৰ ধৈয্যটো নাই,
উম।
তেতিয়াহ'লে তুমি এইটো বিষয়ৰ ওপৰত ইমান হেৰি কৰিব নোৱাৰিবা মানে ধৈৰ্য লাগিব এইটো কাম কৰিবলৈ বুইছা?
অ', ধৈৰ্য থাকিব বাৰু।
মানে ধৈ্য্য নহ'লে তুমি এতিয়া চোৱা, তুমি যদি হেৰি তুমি যদি ইনভেষ্ট কৰিছা পঞ্চাছ হাজাৰ, তুমি যদি দেখিলা পাছহাজাৰ লছ হৈ, তুমি যেতি একজিত কৰি দিয়া তুমি তাৰপিছত দেখিবা যাতে আকৌ ষ্টকটো যদি ওপৰলৈ গুচি যায় তেতিয়া তোমাৰ ত ভাবিবা মোক কিয় বেছি লোভ এ তোমাৰ নিজৰ ওপৰতে মানে হেৰি হ'ব ৰিগেট ফিল হব।
সেইটোৱেই।
ওম সেইকাৰণে মানে মানুহে এইটো কাম কৰিব আগতে মানে ধৈৰ্যটো লাগিব।
উম মই মানে এইটো বিষয়তে চাইছো যেতিয়া মোৰ অলপমান মে ধৈৰ্য্য আছে কাৰণ মোৰ এতিয়া ছয় বছৰ হৈ গ'ল। নকৰা মই এইটো ভাবিছো তোমাৰ বিছ বছৰ মান কৰিম বিছ বছৰ। পিছতহে উলিয়াম যাতে মই যাতে ধৰা সেই পইচাটো মই পিছৰ প্ৰজন্মৰ কাৰণে ধৰা ভালকে লৈ ৰাখি কি হ'লও আৰু সেই পইচা মই এতিয়া ধৰা তোমাৰ পিছৰ সেইখিনি ক্ৰডিদ উলিয়াম মানে উলোৱা পিছত ধৰা তোমাৰ সেটো মই হেৰিত ৰাখিম বুলি ভাবি আছো এছ দাব্লিউ পি যোনটো যে থাকে চিষ্টেমেটিক উইটড্ৰপ্লেনত মানে মই সুমিয়াই হেৰি।
উ তুমি এইটো কৰিলে এফ বি কৰিব পাৰা তাৰ পিছত এফ বি পিছত তুমি এছ আই পি কৰিব পাৰা মানে এইবিলাকো আছে। কিন্তু তুমি যদি মানে ফৰেক্স কৰিব বিচৰা তেতিয়া তুমি তাত প্ৰফিত টো বেছি আৰু ফক্স। ফৰেক্স কৰিবলৈ কিন্তু তোমাৰ মানে অনুভৱটো বেছি লাগিব এইটো কাৰণে।
সেইটোতো বাৰু হয় কিন্তু মই এফ ডি যোনটো চাইছো ন এফ ডি টোত মানে তোমাৰ ইমান ৰি কাৰ-ণ নিদিয়ে ছিক্স পাৰ্চেণ্ট ৰিৰ্টান দিয়ে তোমাক ছয় শতাংশ ৰিৰ্টানত মানে তোমাৰ কে ধৰা বহুত বছৰ হৈ গলেও মানে সেইটো পইচা তোমাৰ বেছি নহবগৈ তুমি চোৱাচোন ইমান মানে তো সেইটো পইচা টো এতিয়া কেনেকে বাঢ়িব ছয় পাৰ্চেণ্ট বাৰু এইটো মানে বাৰ পাৰ্চেণ্ট কে দিয়ে ন লাৰ্জ কেপৰ যোনটো মা কৰি আছো এতিয়া ব্লুশ্বিপ ফানটো যোনটো। সেইটোনো তোমাৰ বাৰ পাৰ্চেন্ট কে দিয়ে বাৰ পাৰ্চেণ্ট কে দিলে ধৰা তোমাৰ মই সেইটো যদি পিছত মই উলিয়াও দিওঁ। তেতিয়া মই এছ ডাব্লিউ পি ৰাখিলো মানে মোৰ তেৰ পাৰ্চেণ্টৰ ৰিৰ্টানটো মই তাৰ পৰা পামেই। ত তাৰ পৰা মই ধৰা ছ ছয় পাৰ্চেন্ট মান যদি মই পাৰ মান্থ যদি উড্ৰলো কৰি থাকো তেতিয়া মানে তাৰোওপৰি মানে মোৰ ধৰা পিছত ধৰা পিছত পইচা খিনি মানে তাতো বহুত খিনি হাৰ। আগ বাঢ়ি বাঢ়ি গৈ থাকে মানে সেইটো ভাবি আছো মই।
তুমি মানে এইটোত কি হয় জানা এইটো ৰিস্কটো মানে নিজৰ সেইটো অলপ বেছি থাকে।
কেনেকে মানে সেইটো মই মোক বুজোৱাচোন।
মানে এইটো শুন এইটো শুনা কম্পেনীৰ ওপৰত ডিপেণ্ড কৰেটো এইবিলাক বস্তু। আৰু তোমাৰ যোনটো এফ ডি এইটো মানে তোমাৰ গমমেণ্টৰ আনদাৰত পৰি যায় গমমেণ্টৰ আনদাৰ কৰিলে মানে ইমান ৰিস্কটো কমি যায় অলপ।
উম।
আৰু তুমি যে ছয় পাচেন্ট ৰিতান দিছা বুলি যে। কোৱা এইটো তোমাৰ ছয় পাৰ্চেণ্ট ৰিটান নহয়তো তোমাৰ যদি দছ বছৰ বিছ বছৰ কাৰণে কৰা হয় এই ছয় পাৰ্চেণ্টটো বহুত হৈ যায়।
নহয় নহয় এছ ডিত মানে তোমাৰ ছয় পাচেন্ট দিয়ে মই আজিলেকে যিমান চাইছো বা মই যিখিনি অধ্যয়ন কৰিছোঁ। এফ ডিত ছয় পাৰ্চেন্টে দিয়ে বা মেক্সিমাম তোমাৰ সাত পাৰ্চেন্টলৈকে মই যোৱা আজিলৈকে শুনিছোঁ। কিন্তু তোমাৰ এইটো গৰ্ভমেন্টৰ আন্ডাৰত মানে কি হয় তোমাৰ এতিয়া চোৱা তোমাৰ যদি যোন। টো ফানডৰ ওপৰত ধৰা তুমি বাৰ তেৰ পাৰ্চেণ্ট কে ৰিটান পোৱা সেইটোত তোমাৰ মানে একো এনেকে লচ' হোৱা ইমানটা ত চিন্তা নাথাকে কাৰণ তোমাৰ তেনেকে মানে লাৰ্জকে ফান বিলাকত কি হয় তোমাৰ মানে ডাঙৰ ডাঙৰ কোম্পেনীৰ ওপৰত লগোৱা হয় ন ধৰা যেনেকে তোমাৰ ৰিলাইনঞ্চৰ ওপৰত লাগিলে তাপা তাৰ ওপৰত লাগিলে সেইবিলাক কোম্পনী মানে এনেকে ডুবি যোৱা মানে মই আজিলৈকে শুনা নাই বা ধৰা যোনটো মই আজিলেকে চাই আহিছো সেইটো হিচাপত মানে এইবিলাক কম্পেনী এনেকে মানে ডাউন নহয়। ত' সেইটো কাৰণে মানে সেইবোৰৰ ওপৰত লগাই সেইটো কাৰণে লাৰ্জ কেপত ৰাখিব পাৰি কিন্তু মই মেইট কেপ বা স্মল কেপত মই আজিলেকে তেনেকে ৰাখি পোৱা নাই বা মই ভৱিষ্যতে মই ভাবিছো তেনেকে নাৰাখো কিন্তু মিড কেপত কিবা মানে কম ভাৱে হ'লেও ৰাখিলেও মানে ইমানটা তেনেকে লছ হোৱাৰ চিন্তা নাথাক কিন্তু যোনটো একদম স্মল কেপ থাকে সেইটোত মানে বহুত ভয় থাকে আৰু
মই যোনতো কৈছিলো সেইটো তোমাক মানে তুম বছৰে বছৰে ছয় পাৰ্চেণ্টটো তোমাৰ বাঢ়ি বাঢ়ি গৈ থাকে কাৰণ কিয় কৈছো চোৱা তুমি যদি আজি পঞ্চাছ জাৰ তুমি ইনভেষ্ট কৰা তা ছয় পাৰ্চেণ্ট তুমি ৰিটাৰ্ণ পালা আকৌ সেই ছয় পাৰ্চেণ্ট টো যে হ'ল আকৌ সেইটো তুমি পঞ্চাছ হাজাৰ ছয়ে পাৰচেনটো ৰিটাৰ্ণ নোপোৱাতো তোমাৰ যোনটো প্ৰফিটে হেৰি হব সেইটো ওপৰত দুই দুইটাৰ ওপৰত পাবা তুমি ছয় পাৰছেন ৰিটাৰ্ণ।
সেইটোৱেটো গম পাইছো, তুমি এতিয়া যোনটো চোৱা এতিয়া যদি তোমাৰ এটা এইটো মইয়ো সেইটোৱে বুজাই আছো তোমাক মানে ধৰা ব্লু থিপত যোনটো থাকে সেইটোতো বাৰ পাৰ্চেণ্ট প্ৰতেক বা প্ৰত্যেকবাৰেই পাম ন'? বাৰ পাৰ্চেণ্টটো বেছি হব নে তুমি চোৱাচোন তোমাৰ ছয় পাৰ্চেন্টো বেছি হব। তুমি নিজে গম পাইছা বাৰ শতাংশতটো অবিয়েছলি বেছিয়ে হ'ব।
মানে কি হয় জানা এফ ডিত পুৰা তোমাৰ ফিক্স থাকে তুমি জাষ্ট ছয় পাৰ্চেণ্ট পাবাই। হেল্ল' হেল্ল হেল্ল'
অ',
অ', মানে ছয় পাৰ্চেণ্ট কি হয় জানা তোমাৰ ছয় পাৰ্চেণ্টটো যে ফিক্স থাকে মানে তুমি ছয় পাৰ্চেণ্টটো যদি ৰিটাৰ্ণ যদি প্ৰতি বছৰে সেইটো বেছি লাভ হয়, আৰু তোমাৰ যোনটো কৈছা